হেল্ল'!
অ', শুনা পাই আছা?
হয়, মই শুনা পাইছোঁ তুমি?
পাইছোঁ, পাইছোঁ।
অ', উম, আছোঁ ঠিকে, তুমি? কি খবৰ তোমাৰ?
ভালেই, চলি আছোঁ কিবাকে।
হয়।
গৰম কেনেকুৱা দিছে?
গৰমটো বহুত দিয়া। এই দুপৰী-এতিয়া মানে ৰ'দটো অকমান কমিছে য-যদিও মানে গৰমটো বহুত মানে ভালেমান খিনিয় আছে অ'
আহ
আৰু মানে বৰষুণো আজিকালি নাইেই ক'ব গ'লে এই এক দুই মাহ মানৰ পৰা মানে ভালকে বৰষুণো নাই আহা।
অ'
উম।
সেইটয়ে মানে এতিয়া তোমাক ফোন কৰিলো মানে আমাৰ ইপিনে পানীয়ে নাই ৰবা,
অ' পানী নাই নেকি?
পানী কিনিব লগা হৈছে এতিয়া ইমান মানে দিগদাৰ হৈছে।
তটো মানে পানী মানে আহে। কিন্তু মানে ইমান ইমান খিনি নহয় মানে দুদিনৰ মূৰত এদিন আহে। বা এনেকে মানে পানী মানে একো এটা মানে চিষ্টেম নাই যে আহে থাকে সেই তেনেকে এতিয়া মানে পানীৰে নাটনি হৈছে আৰু
তাকে আজি মই হেল্ল'
আহ কোৱা
অ' শুনে পাই আছেনে?
অ' পাই আছো।
আজিয়ে মই এতিয়া পাঁচশ লিটাৰৰ কিনিলো। চিম্পে্ যে থাকে,
হয় অ'।
তাতে তোমাৰ চাৰিশ টকা লৈছে।
অ'
ইমান দাম হৈ গৈছে মানে পানীৰ আৰু পানীটোত মানে নোহোৱাই হৈ হৈ যোৱাৰ নিচিনা হৈছে। আগতে এইবিলাক বৰষুণো নাই আৰু আগতে এইবিলাক শুনাই নাছিলোঁ, পানী, চানী নোহোৱা হোৱা
অ', পানেই-পানীৰ সমস্যা সেইটোৱে। সেই মানে এই হেৰি এতিয়া ইমানখিনি গৰমৰ দিনতো পানীৰ প্ৰ-প্ৰ-প্ৰয়োজনটো আৰু বেছ চি, আমাক মানে গৰমৰ দিনত মানে পানী অকল আমাৰ কাৰণেই নহয়, গছ গছনিত-গছ গছ গছনিত বোৰো শু-শুকাই যোৱাই, সেয়াটো পানী আমাৰ বাকী ঘৰৰ কামতোতো পানীয়ে মানে একদম মানে প্ৰয়োজনীয়। পানী পুৰা প্ৰয়োজনীয়।
টাউনত মানে পানীতো একদম নোহোৱা হৈ গৈছে। তল উম মানে মাটিৰ যোনটো পানীৰটো। পাৰ্চেন্টেজটো বহুত কমি গৈছে মানে।
হয় এই মাটিৰ তলৰ পানীৰ মানে পৰিমাণতটো কমি। কমি কেনে গৈ আছে গ্ৰাউণ্ড ৱাটাৰ দিপ্লিছিয়ান বুলি যোনটো।
উম আৰু সেইটো কমাৰ কাৰণ কমাৰ কাৰণো আছে। মানে এতিয়া টাউনতে চোৱা ইমান মান। মানে কাম চলি থাকে চবতে কেৱল পানীয়ে লাগে। এই বিল্ডিং বিল্ডিং বনোৱাই হওঁক বা কিবাই হওঁক। তাতে চবতে পানী।
চবতে পানী লাগে আৰু আজিকালি এই মানে। ঘৰে ঘৰে মানে বাদ দি কেনে আজিকালি মানে চবে মানে হেৰি কৰি লৈছে মানে বৰিং কৰি লৈছে।
অ মানে আজিকালি এজনক দেখা পাই ফালে এজনেও কৰে বৰিং।
অ ব ব বৰিং কৰি লৈছে মানে আৰু মানে মানুহ বিলাকেও সেই। এ মাটিৰ তলৰ পৰা পানী বিলাকৰ বহুত অপব্যৱহাৰ কৰি আছে। যিমান খিনি লাগে তাত। বেছি পানীৰ মানে ব্যয় কৰি আছে।
নাই সেইটোয়ে সেইটোয়ে।
অ মানে পৰিমাণত চে বেছি আজিকালি মানুহে ব্যয় কৰি আছে আমাৰ যিমান খিনি দ। তাত যে আমি বেছি মানে পানী খিনি আমি মানে ব্যয় কৰি আছো। মানে যাৰ কাৰণে মানে মাটিৰ তলৰ পানীৰ পৰিমানটো আৰু দিনক দিনে কমি।
আৰু এতিয়াই মানে। মাটিৰ তলৰ পানীৰ পৰিমানতটো বাঢ়িলেই হয় এতিয়া বাঢ়িব কেনেকে। গোটে টাউনত চব পকাই হৈ গৈছে।
চব পকাৰ সেইয়াই বৰষুণৰ পানীও হয় নাযায় অ। চবফালে মানে কংক্ৰিট মানে পকা ৰাস্তা পকা ঘৰ। সেইটো কাৰণে মানে উম মাটি দি মানে পানীটো তলত। নাযায় সেইখিনি ষ্টৰ নহয় পানীখিনি।
সেইটোয়ে নহ মানে পকাই পকাই যাই ফেলে বেলেগত গুচি যায় কিন্তু সেইকাৰণেতো এতিয়া টাউনত। পানী বিলাক নোহোৱা গৈছে আৰু খৰচটো। টো জানাই টাউনৰ কিমান কেইখন কিমান ৰেষ্টুৰেন্ট আছে। কিমান ডাঙৰ ডাঙৰ মল আছে।
হয় সেইটোৱে।
আৰু আ কিমান খন সেয়ে আৰু আজিকালি মানে। এই ন। নদীসমূহ এইবিলাকতো মানে তাৰ পানী বিলাকো মানে আজিকালি মানে। মানে বিশুদ্ধ হৈ হৈ কেনে গৈ আছে কাৰণ কিয় মানুহ বিলাকৰ ঘৰৰ পৰা। যিমান খিনি মানে লেতেৰা বস্তু ওলাইছে।
উম চব পানী চব পানী মানে অশুদ্ধ হৈ গৈছে।
অশুদ্ধ হৈ গৈছে সেইটো কাৰণে মানে তাৰে পানী খিনিও আমি আজিকালি ভালকে মানে আমি ব্যৱহাৰ।
নোৱাৰো নোৱাৰো নোৱাৰো এতিয়া টাউনৰ তুমি নদী বিলাক। চোৱা আগতে কি ধুনীয়া চাফা আছিল।
চাফা আছিল।
অ কিন্তু এতিয়াই যদি ক'ব যাওঁ মানে কলা হৈ গৈছে। পানী বিলাক ক'লা হৈ যায় একদম।
হয় আৰু এই গছ-গছনি কটাৰ পৰিমানত মানে আজিকালি বৰষুণৰ। পৰিমানটো কম হৈ পৰিছে। নহলে আগতে কি হৈছিলে যেতিয়া বৰষুণতো মানে বহুত খিনি আছিল। তে-তেতিয়া সেই বৰ বৰষুণৰ পানীটোকে আমি মানে ধৰি কেনে, সেয়াই আমাৰ মানে, বহুত দিন আমাৰ কাৰণে মানে, চলি গৈছিলে। এই বৰষুণৰ পানীৰে আমি মানে ব্যৱহাৰ কৰিছিলো আজি আজিকালি এই গছ-গছনি কাটাৰ পৰা মানে, এই, বৰষুণো আমাৰ কম হয় কেনে গৈছে।
সেইটোৱেই আৰু আগতে বৰষুণৰ, বা প বা প্ৰকৃতিৰ এটা নিয়ম আছিল যে এইখিনি সময়ত বৰষুণ দিব লাগিব বা দিব লাগিব বুলি নহয় দিছিলে, সেইখিনি সময়ত লাগিলে, এতিয়া সেইখিনি সময়ত বৰষুণ লাগ গে, খেতি কৰাৰ সময়ত লাগে, দে, বৰষুণ দিছিল। কিন্তু, এতিয়াই যদি চাব যাওঁ, চব চেঞ্জ হৈ গৈছে। কেতিয়াবা মানে যেতিয়াই লাগে তেতিয়াই নিদিয়ে নালাগিলেও দি থাকিব সেনেকুৱা ধৰণৰ হৈ গৈছে। সেইটো আচলতে ভুলটো আমাৰ মানুহৰ কাৰণে হৈছে, কাৰণ
হয়।
তুমি কোৱাৰ নিচিনা, গছ-চছ চব কাটি দিয়াৰ নিচিনাই হৈ গৈছে, নায়েই এতিয়া টাউনতনো কেইডাল গছ আছে?
সেইকাৰণে, মানে
জলবায়ুটো মানে বহুত
বহুতখিনি, হেৰি হৈ গৈছে আৰু মানে, এই মানে পানীৰ, মানে কিছুমান মানুহৰ পানীৰ অপব্যৱহাৰৰ কাৰণে, মানে বহুত মানুহ খুব ভুগিব লগীয়া হৈছে। ছে, এই দুজন-তিনিজন মানুহ, এই আমাৰ সমাজতে এতিয়া যেনেকে অ' দুজন তিনিজন মানুহে পানীৰ অপব্যৱহাৰ কৰাৰ কাৰনে কিমান ঘৰ মানুহৰ মানে পানী বন্ধ হৈ পৰি গৈছে। অ' আৰু আমিও এতিয়া এইটো সময় যে আমি অকমান সজাগ হওঁ যে মানে। এই পানী খিনি আমিও এতিয়া মানে অকমান ভালকে আমি মানে ব্যৱহাৰ কৰো। যেনেকে, তাৰ মানে পানী আমাক যিমান খিনি লাগে, সিমান খিনি বা গা ধোৱাৰ সময়ত আমি য যদি পানী যদি এনে এনে যদি আমি পানীৰ টেপ টো খুলি কেনে যদি থৈ নিদিও, মানে বহুতকে মই এনেকে দেখা পাইছো। যে কিবা কাম কৰি থাকে টেপ টো খুলি কেনে পাহৰি যায়, যাই কাৰণে মানে বহুত খিনি পানীৰ অপব্যৱ
এতিয়া মানে আগতে বা ধৰি লোৱা আগতে বুলি নহয়। আগ আগতে বা এতিয়াও গাওৱে চাওঁৱে মানে মানুহে যেতিয়া গা-ধুৱে পুখুৰীত গা-ধুৱে। ত' তাতে গা-ধুলে তাতে মানে ভাল। ক'ব যাওঁ, সেইটো মানে নেচাৰেল ফিল্টাৰ টাইপৰ। তাতে গা-ধুৱে তাতে মানে পানীটো নিজে নিজে চাফা হৈ যায়। কিন্তু, আমি যদি টাউনত চাও এ চাৱাৰ ওলাই গৈছে আজিকালি। কিবা ওলাই গৈছে, সেইবিলাক এৰি থৈ দিয়ে আৰু সেইটোতো পানীতো ৰখি নাথাকে ন। টো নন ষ্টপ যায় থাকে, কিছুমানে তু ইমান পানী হেৰি কৰি পেলাই গা-ধুৱাৰ নামতে।
গা-ধুৱাৰ নামত সেইয়াই, আৰু আমাৰ গোটেই পৃথিৱীত যদিও আমাৰ পানী আছে, আমাৰ কিমান খিনি আমাৰ পানী আছে, তথাপিও অকল তাৰে পৰা অকল তিনি শতাংশ পানীহে আমাৰ কাৰণে মানে। মানে আমি সেই সেইখিনি পানীহে অকল আমি মানে ব্যৱহাৰ কৰিব। পাৰোঁ, আমাৰ কাৰণে মানে ভাল আমাৰ কাৰণে হয়। বাকীতো গোটেইখিনি মানে আমি
মানুহে বুজি পাব লাগিব যে নাইন নাইনটি চছেভেন পাৰ্চেনতৰ অকল তিনি শতাংশহে খাব পাৰি। তাতও, তাতও যদি আমি এনে খেদাই থাকো
এনে খেদাই থাকো
উম ত' সেইটোতো বহুত মানে এতিয়াই নহলেও কিন্তু এতিয়া বৰ্তমান যেনেকুৱা হেৰি হৈ আছে পিছলৈ কিন্তু বহুত প্ৰব্লেম আহি যাব।
হয় ব বৰ্তমানৰ সময়তে আমি। ইমান খিনি সমস্যাৰ সন্মুখীন হৈ আছ আৰু আমি এনেকুৱাকে যদি আমি পৰৱৰ্তী বছৰত যদ যদি আমি এনেকেই যদি আমি চলাই কেনে যদি যাই থাকো তেতিয়াহ'লে আমাক কাৰণে ভৱিষ্যতত বহুত খেনে আমি
উম আহিব আহিব এতিয়া তুমি চোৱা আজিকালি অৰণ্য এখন বা জংঘল এখনত চৰাই চিৰিকটি পানী খাব নাপায়'
পানী নাই সেইটোৱে।
সিহঁতে পানী বিচাৰি, বিচাৰি, বিচাৰি, বিচাৰি বেলেগ জাগা গুচি যায়।
হয়
সেই কাৰণে মানে বহুত সমস্যা হেৰি হৈ গৈছে। আৰু সেইটোতো সিহঁতৰো দুখ নহয়
সিহঁতৰ এইটো, আমাৰ এইটো আৰু মানে উ হয় হয় আৰু মানে পানী অকল মানুহৰ জীৱনতেই যে ইয়াৰ প্ৰয়োজন নহয় চৰাই চিৰিকটি বা জীৱ-জন্তু, গছ সকলোৰে কাৰণে মানে পা নী মানে বহুত খিনি হেৰি ইম্পৰটেঞ্চ ৰাখে লাইফ এটাত এটা জীৱনত মানে পানী নহও মানে পানী নোহোৱাকেও আমি আমাৰ জীৱনতটো মানে পৰিকল্পনা কৰিব নোৱাৰো এনেকুৱা হৈ গৈছে কাৰণ পুৱা আমাৰ ৰাতিপুৱা শুই উ উ উঠাৰ প্ৰৰা মুখ ধোৱাৰ পৰা ৰাতি শুৱাৰ লকে আৰম্ভণিয়ে মুখ ধোৱা হয় সেই য়াই, নে আমাৰ দিনটো আৰম্ভ হয় পানীৰে, শেষ হয় আমাৰ পানীৰে।
অ শেষো পানীৰে হয়। ত' সেইটো মানুহে সোনকালে বুজি পাব লাগিব।
অ চব আমি যদি ইমান যদি এটা মানে গুৰুত্বপূৰ্ণ বস্তুটোয়ে যদি আমি যদি অপব্যৱহাৰ কৰো, তেতিয়াহলে আমাৰ কাৰণে চোন মানে বহুত খিনি মানে আমি সমস্যা আমি সন্মুখীন হৈ গৈ আছো
উম উম উম।
তো বহুত বহু সমস্যা আছে যাৰ আমি সন্মুখীন হব কাৰণে এতিয়াও দিন আছে কাৰণ কিয় যোনটো হাৰুৱাত মানে এতিয়া পানীৰ পৰিমাণ বা পানী খিনি আমাক কমি কেনে গৈ আছে এই যে ভ- ভ-ভৱিষ্যতটো আৰু ভয়ানক হব।
উম উম, তাকে তাৰ কাৰণে আমি এতিয়া গোটেই চবে মিলি সজাগ হব লাগ
সজাগ হ'ব লাগিব সেইয়া দিয়া অ দিয়া, থৈছো আজিৰ কাৰনে, হয়।